অ
অ' শুনা পাইছা নাই?
শুনিছো শুনিছো মোৰ মাততো শুনিছ নাই?
আহ শুনিছো শুনিছো কি কৰি আছা?
এয়া এনেই বহি আছো তুমি কি কৰিছা?
ময়ো তোমাৰ এই জাষ্ট শুই মেলি উঠিছোহে আৰু।
অ', অ'।
বাকী চাহ তাহ খালা?
উম, খালোঁ খালোঁ, খবৰ খাতি ভাল নহয়।
অ' খবৰ পাতি ভালেই বাৰু দেই।
উম, আমাৰো ভালেই ভালে। আজি তোমালোক ফোন কৰিলো মানে হেৰি বিষয় এটাৰ ওপৰত অকমান আলোচনা কৰিম বুলি ভাবিছিলোঁ।
অ' কি বিষয় বা।
এতিয়া আজিকালি যে মানুহ বিলাকে তোমাৰ ফুৰিবলে যায়, কিন্তু ফুৰিবলৈ যোৱাৰ আগত কি হয় তেওঁলোকৰ মানে একো শৃংখলাবদ্ধতা নাথাকে।
অ'।
এই ক্ষেত্ৰত মানে এই ফুৰিবলৈ যোৱাৰ আগত যে মানুহে এই পৰিকল্পনাসমূহ কেনেধৰণে ল'ব লাগে। এই সেই তাৰ ওপৰতে অকমান আলোচনা কৰিম বুলি ভাবিছোঁ।
অ', অ', তাকে বিষয়টো বাৰু ভালেই দেই।
অ'।
মানে কি হয় আৰু ফুৰি আমাৰ যদি ফুৰিবলৈ যাওঁ, তেন্তে আমাৰটো মনটো ফ্ৰেছ হয় ন মাইণ্ডটো ফ্ৰেছ হয়, তেনেহ'লে আগবঢ়োৱা চোন বাৰু তুমি।
উম, মানে এতিয়া চোৱা। আমি যদি এঠাইলৈ ফুৰিবলৈ যাওঁ সেই কি কৰিব লাগিব মানুহে কেতিয়াবা কি হয় মানে ৰেণ্ডমলি ভিজিট কৰিবলৈ কিছুমান ঠাইলৈ যায়, মানে ধৰা এই আমাৰ ডেকা চামৰ ক্ষেত্ৰত তেনেকুৱা হয় তেওঁলোকে ধৰা বাইক গাড়ী তেনেকৈ উলিয়াই মানে হেৰি কৰিবলৈ যায় আৰু মানে ৰাইডিঙত যোৱা নিচিনাকৈ যায় ফুৰিবলৈ। এই তেনেকুৱা ক্ষেত্ৰত আমি কি কৰিব লাগিব, আমি মানে আমাৰ নিজৰ ঘৰৰ পৰা বা আমাৰ যি স্থানৰ পৰা আমি আগমন কৰিম। সেই জেগাৰ পৰা ওলোৱাৰ আগতে আমি অ' য'ত গৈ মানে ৰখিমগৈ আচলতে যোনটো জেগালৈ যাম। ম- আচলতে মানে যিটো গন্তব্য স্থান। সেইটো আমি আগতীয়াকে নিৰ্মাণ কৰি ল'ব লাগিব।
আত
নহ'লে কি হ'ব মানে ধৰা আমাৰ বিভিন্ন অসুবিধাৰ সৃষ্টি হ'ব পাৰে। এতিয়া ধৰা আমি যদি গ্ৰুপকৈ ফুৰিবলৈ যাওঁতে, আমি লগৰখিনিক যদি কৈ নিদিওঁ আমি এইটো জেগাত গৈ ৰখিমগে তহঁতি তাতে ৰাখিবি, সেইটো যদি আমি ন কওঁ বা আমি গ'মেই নাপাওঁ কলৈ গৈ ৰখিমগে, আমি যদি ভাবি থাকোঁ যত তেই সুবিধা হয় ত'তে ৰখিম। তেতিয়া কি হ'ব আমাৰটো গ্ৰুপত যিমান মানুহ আছ চবতো একেলগে নাযায়। কিছুমান হয়তো আমাত কে আগতো গুচি যাব বা কিছুমান আমাতকৈ বহুত পিছতো থাকি আহিব। সেই ক্ষেত্ৰত যদি আমি গন্তব্য স্থানটো চিলেক্ট কৰি থওঁ, তেতিয়া কি হ'ব। যোনে যিমানে আগত নাযাওঁক বা যোনে যিমানে পিছত নাযাওঁক সকলোৱে গৈ সেই স্থানতে ৰখিবগে। এতিয়া যদি সেই তেনেকুৱা ধৰণৰ গন্তব্য স্থানটো আমি নিৰ্বাচন কৰি নথওঁ, তেতিয়া কি হ'ব। মই যেনেকে ভাবিছোঁ ইয়াতে সুবিধা পাইছো, ইয়াতে ৰখি দিওঁ, হয়তো বাকী দুজ জন মানেও ভাবিব, বেলেগ জেগাতে সুবিধা পায় তাতো ৰখিব পাৰে। আচলতে, সেই তেনেকুৱা ধৰণৰ কথা আহি পৰে। আৰু কি হয়, মানে ধৰা আমি যেতিয়া ফুৰিবলৈ যাম এ তাৰ প্ৰধানকৈ আমি কি নিব লাগে নিজৰ লগত এক্সট্ৰাকৈ আমি কাপোৰ লৈ যাব লাগে অ', ধৰা পিন্ধা কাপোৰে হওঁক বা ৰাতি শুবলৈ আমাৰ ঠাণ্ডাৰ পৰা হেৰি পাবলৈ গৰম কাপোৰেই হওঁক সেই তেনেকুৱা কাপোৰ কিছুমান লৈ যাব লাগে আৰু কি হয় লগতে আমি নিজৰ যি ধৰা অ' ঔষধ পাতি থাকে এতিয়া বহুতো লোকৰ বিভিন্ন ধৰণৰ বেমাৰ থাকে, যিবিলাক বেমাৰৰ কি হয় ঔষধ তেওঁলোকে মানে ৰেগুলাৰ ইউজ কৰিব লাগে, সেই ক্ষেত্ৰত তেওঁলোকে সেই ঔষধসমূহ লৈ যাব লাগে আৰু তেতিয়া য
অ
ব হেল্ল' হেল্ল'?
উম